শুনিছাঁ, শুনিছাঁ।
অ', হয় শুনিছোঁ।
কি কৰি আছা তুমি?
আছোঁ ইনেই তুমি। হয়।
তুমি কি কৰি আছা?
মই এনেই আছোঁ। তুমি?
এনেই আছিলোঁ ৰ'বা। এই- এনেই গোটেই বিলাকে বহি কথা পাতি আছিলোঁ আৰু ঘৰৰ গোটই বিলাকে। আজি কালিতো সময় নাই আচলতে, ইজনে সিজনৰ প্ৰতি হয়নে, গুৰুত্ব- বিলাকো কমি গৈছে। পৰিয়ালৰ গুৰুত্ব বিলাক এজনে সিজনে সকলোৱে বস্ত- ত কোনেও যেন কাকো সময় দিব নোৱাৰে। তেনেকুৱা হৈ পৰিছে। পিছে তোমাৰ পৰিয়ালত কোন কোন আছেনো?
মোৰ মা-দেউতা, মোৰ ভাইটি আৰু মই। তোমাৰ?
অ', মোৰো। মই বিয়া হৈছোঁ বাৰু মোৰ মানুহ জন মোৰ ল'ৰাটো আৰু মা, ভন্টি সকলো আছে বাৰু।
অ', আচ্ছা।
মই আজিকালি কেনেকুৱা হৈছে জানা। যেন ইজনে সিজনৰ প্ৰতি যেন ভাল ভাৱ নাই, যেন মৰম চ্নেহ নোহোৱা হৈ গৈছে। যেন হিংসাকুৰীয়া হৈ গৈছে, হয়নে?
হয়, হয়, মানৱীয়তা নোহোৱা গৈছে।
হয়, আৰু আপোনজনে আপোনজনৰ শত্ৰু হৈ পৰিছে। তুমি চাবাচোন, তুমি চাবা ঘৰত ধৰি লোৱা কোনোবা আলহী আহিলে, এই ল'ৰা ছোৱালী বিলাকে চাবাচোন কথা পাতিব সময় নাই হয়নে, আলহী আহিছে যে অলপ কথা পাতিব লাগে তেনেকুৱা তেনেকুৱাহান ধৰণৰ নাই, যে নিজক লৈহে ব্যস্ত তেনেকুৱাহান ধৰণৰ। আগতে তুমি চাবা গৰম বন্ধ দিলে আমি, আমি যেতিয়া সৰু আছিলো আৰু। মামাৰ ঘৰত যাম, পেহীৰ ঘৰত যাম বা জেঠাইৰ ঘৰত যাম, আজিকালি ল'ৰা ছোৱালীয়ে কিন্তু নকয় হয়নে? আমাৰ কিন্তু যেন, গৰমবন-গৰম আগতে আমাৰ গৰম বন্ধ মানে যেন ফুৰিব যোৱা, আজিকালি কেনেকুৱা হৈছে দৰকাৰ হ'লে ঘৰতে থাকিব, মোবাইলতটো চাব কিন্তু তথাপিও নাযায় হয়নে?
হয়।
নে কি কোৱা তুমি? হয়। আৰু আচলতে কেনেকুৱা হৈছে, তুমি-তুমি কোৱা
আজিকালি ল'ৰা-ছোৱালীবোৰে মোবাইলৰ বাহিৰে মানে একোৱেই নজনা হৈছে। না খেলিব না খেলিব জানে, না খেলিব ইচ্ছা কৰে। একো নকৰে যেতিয়া হ'লেও ভাত খাওঁতে মোবাইল, পঢ়িব দিলেও ক'ব যে মোবাইল চাব দিব লাগিব।
হয়, আৰু কি হয় জানা আজিকালি তুমি চাবাচোন এ যোনখন ঘৰতে সৰুৰে পৰা একেলগে ভাই-ককাই ডাঙৰ খেলি ধুলি ডাঙৰ হল বিয়া কৰোৱাৰ পিছত তু-তুমি চাবা চিনা-চিনি নোহোৱা হৈ যায় হয়নে, সম্পত্তিক লৈ কাজিয়া কৰে, তেনেকুৱা হান ধৰণ কিন্তু সেইবোৰ আজিকালি আমি আচলতে পায়ে থাকো, টিভিিশতে হওক মোবাইল হক, আৰু এনেকুৱা হয় যে সম্পত্তিৰ কাৰণে কিন্তু মৰা-মৰামৰিও হৈ যায়। এ তেনেকুৱা হব নালাগে। তেনেকুৱা আচলতে হব নালাগে, মই-মই ভাবো
আৰু কি জানা তুমি চাবাচোন, আজিকালি ল'ৰা ছোৱালীয়ে আমাৰ দূৰৰ কিছুমান সম্পৰ্কৰ মানুহক চিনিয়ে নাপায় ভালদৰে, তেনেকুৱা ৰাস্তাত দেখিলেও তাৰমানে এনেকুৱা হয় যে চিনিয়ে নাপায় কোন হয় হয়নে, সেইটোকে তেনেক আচলতে গুৰুত্ববলাক যে কমি গৈছে, পৰিয়ালৰ গুৰুত্ব বিলাক কমি গৈছে, সেইকাৰণে আচলতে সেইটো হৈছে নে কি কোৱা তুমি?
হয়, হয়, সেইটোৱেই ঠিকেই কৈছে আপুনি।
হয়। আৰু কেনেকুৱা হয় তুমি চাবাচোন, শাহু বোৱাৰীয়েকৰ কাজিয়া হওক, ননন্দ আৰু বৌয়েকৰ কাজিয়া এইবিলাক আমি দেখি থাকো, কিন্তু মই চাবিচোন তুমি এই ননন্দৰে কথা কওঁ যিখন ঘৰত সৰুৰ পৰা ডাঙৰ হ'ল, মানে সেইখন ঘৰৰ পৰা বিয়া হৈ গুচি গ'ল কিন্তু বিয়া হৈ আহি সেইখন ঘৰতে যেন পৰ-পৰ অনুভৱ হয়, হয়নে নিজৰ বুলি যেন নহয় তাই বেলেগৰহে, আচলতে তেনেকুৱা হব নালাগে নে কি কোৱা?
নালাগে, নালাগে। আমি এখন ঘৰৰ পৰা আমি সৰুৰে পৰা ডাঙৰ হৈ মেলি গুচি আহোঁ, এখন বেলেগ এখন ঘৰলে। আগতে আমাৰ সেইখন ঘৰে আপোন আছিলে, ত' এতিয়া মানে আমি বিয়া-বিয়া হৈ যোৱাৰ পিছত আৰু মানে বিয়া হোৱা ঘৰখন নিজৰ হৈ পৰে, বাট তথাপিও সেইখনো আমাৰ নিজৰ ঘৰ, কাৰণ সেইখনতে আমি জন্ম হয়, ডাঙৰ হয় সেইখনৰ পৰাই আহিছো দুখনে আমাৰ নিজৰ ঘৰ বুলি ভাবিব লাগে।
হয়, তুমিক কথাই কৈছা, যে গুৰুত্বতটো নোহোৱা হৈ যায় আৰু তুমি চাবা আজিকালি আজিকালি আমি দেখা পাও, এই শাহুৱেকটো, বোৱাৰীটোক যৌতুকৰ বাবে অত্যাচাৰ কৰে আৰু এনেকুৱাও হৈ যায় যেন বোৱাৰীগক মৃত্যু মুখতো পৰি নিজে যেন লাষ্টত নিজে আত্মহত্যা কৰিবলৈ তাৰ দৰেও পৰিৱেশ সৃষ্টি হয়। আমি নিজে টিভিত দেখি থাকো। হয়, কিন্তু অ, দুখল যোয় আছে। হ'ব নালাগে হয়ে তও কাৰোবাৰ ঘৰৰ ছোৱালী এখন ঘৰ এৰি এখন বেলেগ এখন ঘৰক আপোন কৰি তুলি লয় হয়নে ঘৰখন? কিন্তু সেনেস্থলত যেনাহ বোৱাৰী তোক নিজৰ বুলি ভাবিব নোৱাৰে কিন্তু হয়নে?
হয়, হয় কিন্তু বোৱাৰীজনী আকৌ সাহস নিজৰ মাক বুল ভাবিব পাৰে। ভাবে কাৰণ যিহেতু এজনী মাকক এৰি থৈ অহাৰ পিছত এইজনী মাকে নিজৰ পিচি আপোন হৈ গোটেই জীৱন টো এজনি ম, কতে থাকিব লাগিব ত সেই যেনেকৈ ছোৱালীজনীয়ে মাক নিজৰ মাক বুলি ভাবে তো সেনেকৈও শাহু একজনীয়ে নিজৰ ছোৱালী বুলি ভাবিব লাগে। তেতিয়াহে সম্পৰ্কটো ভালকৈ চলে।
হয়, হয়। তি, ঠিক কাই, কৈছা আৰু তুমি চাবা আগতে আমাৰ মানুহ বিলাকৰ ইমান মিলা, প্ৰীতি ঠিয়াইছিল হয়নে আজিকালি স মিলা প্ৰতি নাই ম আপোনজনে, আপোনজনক ভালোৱাটো দেখি। দিব নোৱাৰে আৰু যেন এই কাৰছে যেন হিংসা কৰে ভাল হোৱাটো যেন হিংসা কৰে। হয়, নে, নহয় জানো নহয় তুমি কবচা আমাৰ নিজৰ মাজতেও কিবা তেনেকুৱা হয়।
হয় নিজৰ মাজতে হয়, হয়।
হয় আৰু কেদি কোৱা হয় জানা চাবাচোন স, মা-দেউতা মনে মায়ে ধৰি ল, দহ মাহ দহ দিন গৰ্ভত ৰাাকি আমাক সৰু পৰা ডাঙৰ কৰিলেনে ল'ৰা-ছোৱালী ডাঙৰ কৰিলে কিন্তু যেতিয়া ল'ৰা-ছোৱালীয়ে নিজে উপাৰ্জন কৰিব পৰা হ'ব তেওঁলোকে, তেতিয়া চাব মাক বিলাকো বৃদ্ধা আশ্ৰমত থৈ আহি আমি বহুত দেখিছো তেনেকুৱা হয় নে মোবাইলতে হওক, টিভিতে হওক সেনেকুৱা বহুত দেখিছো। কিন্তু ওচৰতে তেনেকুৱা কৰিব নালাগে। কিন্তু মা-দেউতাই হওক ল'ৰা-ছোৱালীক কিন্তু তাৰে এনেকুৱাকৈ ভাল পাইে ক'ব নোৱাৰি তাৰমানে একদম নিজককও ভাল পায় হেনে কিন্তু আমি কিন্তু সেই মৰমৰ যেন মূল্য বুজি নাপাও নে কি কোৱা?
হয়, হয় ঠিকেই কৈছে আপুনি সেই মা-দেউতাই সেই কিমান কষ্ট কৰি আমাক ডাঙৰ, দীঘল কৰে। কেতিয়াবা খাব নাপায়, কেতিয়াবা শুব নাপায়, তেনেক আমাক সেই কেঁচুৱাৰ পৰা ডাঙৰ কৰে ত' সেই সিমানখিনি কষ্ট কিন্তু ল'ৰা-ছোৱালী ডাঙৰ হৈ উঠা, উঠাৰ পিছত যদি মাক বাপেকক চিনি নাপায় ত, সেইটো বহুতেই বেয়া কথা সেইটো কৰিব কেতিয়াও নালাগে। কাৰণ মাৰ, মা, বা দেউতা মাৰ সমান ডাঙৰ কোনো হ'ব নোৱাৰে। কাৰণ মাকে স, সেই পেটত ৰাখিব। পেলাই সে, জন্ম দিয়ে, জন্ম দি পেলাই, জন্ম দি উঠাৰ পিছত ডাঙৰ কৰিব লাগে না। কেতিয়াবা, কেতিয়াবা শুবও নাপায়, কেতিয়াবা খাবও নাপায়, কিমান কষ্ট চকৈ ডাঙৰ কৰে কিছুমানৰ কথাও শুনিবলগীয়া হয় যে ল'ৰা-ছোৱালীৰ কাৰণে
হয়, হয় আৰু তুমি চাবাচোন নিজে নাখায় হলেও হয়, নে তেনেকুৱা আৰু আৰু তুমি চাবা এই মা-দেউতাকে চাবচ ল'ৰা তোৰ জন্মদিন আহিলে তে, মানে এনেকুৱা সক্ষম অনুযায়ী দেই ভাল সকলোৰে ইচ্ছা যায়, ভালকৈ থাকে। থাকিব ভালকৈ খাব, ভাল ঘৰত থাকিব, ভালকৈ ফুৰিব যাব এনে সকলোৰে ইচ্ছা যায়। কিন্তু ইচ্ছা মতেটো সকলোবোৰ নহয় ন কিবাকে নহয় কিবাকে কিছুমানে ঘৰখন পোহি আছে সেই জন্মদিন ল'ৰা-ছোৱালীৰ জন্মদিন হ'লে তাৰপিছত নোৱাৰা বিলাকে এখন বহি হ'লেও এখন দি থৈ দিয়ে হয়নে? কেনেকুৱা বা কিবাকৈ আৰু কৰে কিন্তু আমিও যেতিয়া আমি ডাঙৰ হওঁ বা উপাৰ্জন কৰিব পৰা হয় তেতিয়া আমি মা-দেউতাৰ কাৰণে কিবা এটা বিশেষ কৰিব নোৱাৰো নে তেওঁলোকৰ বাবে মনত আনন্দ দিব পৰা ধৰি লোৱা ক'ৰবাত ফুৰাবই লৈ গ'লো বা ভাল এসাঁজ বনাই খোৱালো হয়ে নে নহয় আচলতে তেনেক কৈ মই ভাবো গুৰুত্ব পৰিয়ালক গুৰুত্ব দিব লাগে। আৰু তেনেকৈ এটা পৰিয়ালৰ মাজত যদি ধৰি লোৱা হিংসাৰ ভাৱ থাকে সেইটো আচলতে পৰিয়াল কেতিয়াও সুখী নহয় হয়নে আপোনজনে আপোনজনক হিংসা কৰিলে আচলতে তেনেকুৱা হ'ব জানো নে কি কোৱা?
নহয় নহয় কেতিয়াও নহয় এজনে আনজনক বুজিব লাগিব যে এইজন মানে এজন যেতিয়া আমাৰ এজন আপোন থাকিব তো সেই আপোনজনক আমাৰ নিজৰ অংশ বুলি ভাবিব লাগিব।
হয়, তুমি ঠিকেই কৈছা অ আৰু কোৱা?
ঠিক তেনেকে আমি যদি নিজৰ বুলি ভাবো বা সেইজনৰ অবিহনে আ আমাৰ মানে আমি যেতিয়া আমি নিজৰ বুলি ভাবিম তেতিয়া আমাৰ এটা সম্পৰ্কটো বাচি থাকিব ন সম্পৰ্ক টো আমাৰ ষ্ট্ৰং হৈ থাকিব তেতিয়াহে।
আৰু আৰু কেনেকুৱা হয় জানা চাবাচোন তুমি এজনী ছোৱালীয়েও হয়নে ঘৰখন এৰি আহি বিয়া হ'ল কিন্তু সেই ঘৰ বোৱাৰী এজনীয়ে সেই শহু-শাহুৱেকৰ ঘৰখনত কিমান সন্মান বোৱাৰীয়েকজনীক শাহুৱেকহঁতৰ ঘৰত যিমানখিনি সন্মান পায় বোৱাৰীয়েকে পাই জানো নাপাই কিন্তু কেতি কেতিয়াও নাপায় হয়নে সেইকাৰণে মই ভাবো আচলতে বোৱাৰীয়েককো সন্মান দিব জানিব লাগে নে কি কোৱা?
লাগে লাগে কিয় নেলাগে।
হয় কিন্তু আমাৰ আজিকালি তুমি চাবা যে এনেকুৱা ওচৰ-চুবুৰীয়াই হওক যেন সমাজখন এনেকুৱা হৈ গৈছে যেন তুমি এই বোৱাৰীটোৱে কিবা এটা কৰিছে। এ গৈছে ৰাস্তাত ওলাই যায় ইজনে সিজনক কৈছে এ বোৱাৰীটো অমুক, বোৱাৰীটো তমুক। ঘৰৰ কথা বেলেগক কৈ মই ভাবো আচলতে লাভ নাই কাৰণ কালিলৈ চাবা তোমাৰ কিবা এটা অশোক হ'লে তুমি ধৰি লোৱা বিচনাত পৰি থাকিলে বা কিবা এটা হ'লে কিন্তু সেই বোৱাৰী এগৰাকীয়ে পানী গিলাচ আনি দিব। ছোৱালীজনীও দেৰিকে আহি পাব হয় নে নহয় কিন্তু বোৱাৰীয়েকে যি দিব লাগে আৰু যিখিনি কৰিব লাগে বোৱাৰীয়েকে কৰিব সেইকাৰণে মই ভাবো ইজনে সিজনক গুৰুত্ব দিয়াটো উচিত আৰু মূল্য বুজিব লাগে নিজৰ ছোৱালীক যেনেকুৱা বোৱাৰীকো সেনেকুৱা বুলি আচলতে ভাবিব লাগে।
হয় হয় হয়।
আৰু কেনেকুৱা হয় তাৰে মা তাৰে মাজত কিন্তু এনেকুৱাও কিছুমান দেখা পাওঁ বোৱাৰী কিছুমান বোৱাৰীয়েকো কিন্তু তেনেকুৱা আছে। শাহুৱেকজনী ইমান ভাল বোৱাৰীয়েকেও কিন্তু বহুত অত্যাচাৰ কৰে হয়নে? তেনেকুৱাও দেখিছো আচলতে তেনেকুৱাও দেখিছো। আৰু কেনেকুৱা য'ত ভাল আছে তাতো বেয়া থাকিবই ন ভাল বেয়া দুয়োটাৰ মাজতে চলিব লাগি গিব তেনেকুৱা আচলতে সকলোৱে ভাবক ইজনে সিজনক সন্মান দি ব লাগে ইজনে সিজনক গুৰুত্ব বুজি পাব লাগে আৰু জানা ইজনে সিজনৰ দুখ বুজিব লাগে হয়নে আৰু কোনেও তাৰ মানে কোনেও তাৰ মানে এনেকুৱা হ হ'ব নালাগে যেন শাহুৱেকজনীয়ে হ'ক বা বোৱাৰীয়েকজনীয়ে এ কৰিব দে এ অমুকে কৰিব তমুকে ইজনে সিজনক ঠেলা মাৰি দিব নালাগে হয় নে নহয় নিজে যিমান খিনি পাৰে মিলা-প্ৰীতিৰে চলিব লাগে ঘৰ এখন আৰু তুমি চাবা কৰি আছ ঘৰ এখন তেতিয়াহে চলিব। যেতিয়া মিলা প্ৰীতি থাকিব। বিশ্বাস থাকিব হয়। যে বিশ্বাসে আদি মূল বুলি একাষাৰ কথা আছে নে কি কোৱা।
হয়। হয়। সম্পৰ্কৰ মেইন ৰেখাডালেই হৈছে বিশ্ব
হয়। আৰু যোনটো পৰিয়ালত বিশ্বাস নাই। হয়তো সেই পৰিয়ালটো যেন ভাঙি চুৰ মাৰ হৈ যায়। তেনেকুৱা এন ধৰনৰৰটনা হয়। আৰু তুমি চাবাছ এনেকুৱা কিছুমান যহকক এই ননকজনী ধৰি লওক ঘৰত আহিব আৰু মাকৰ ঘৰত নন্দেকজনী আহা গম পায় বকজনী মাকৰ ঘৰত গুচি যায় হয়নে? তেনেকুৱা এই তাই আহিব মই যাওঁতে তেনেকুৱা আৰু সেনেকা কোৱা কৰিব নালাগে আৰু নে কি কোৱা অ', সেনেকুৱা আচলতে হ'ব নালাগে আৰু তাইৰোতো মাকৰ ঘৰ হয় নে? সকলোৱে ইচ্ছা কৰে মাকিব থাকিব তেনেকুৱা হলে আৰু কিবি চাবাছো আগতে আমাৰ মাহঁতক কৈছে আমাৰ আতাহতে আৰুন ধৰি লও সিহঁতৰ নাতি এনেকক ৰাখিলে। নাতিয়েকটো আছে ৰাস সৰুৰ পৰাই ৰাখিছে আৰু এ যাই হেৰি মাি তৰ যেন মুখৰ কথাতে দি দিছিল। তেনেকুৱা আছিল। কিন্তু, আজিকালি এনেকুৱা হৈছে তাৰমানে স কথা কাটি মাৰা মাৰি লাগি যাব ত তোৰ কিন্তন্তু সম্পত্তি এৰি নিদিয়ে হয়নে তেনেুৱা অ', আৰু সম্পত্তিটো মানে এনেকুৱা হৈ যায়। যেন মাকও মাক মাক দেউতাকও পুতেকক চিন নাপায়। পুতেকও দেউতাকক চিন নাপায়। তেনেকুৱা পিছে আজি তোমাৰ লগাতত কথা পাতি সংগত খিনি ভাল লাগিল আচলতে তোমাৰ পৰা নজনা কথা বহুত খিনি শিকিলো।
মই তোমাৰ ওপৰত নজনা কথা বহুত শিকিলো কৌ আকৌ লগ পাম কেতিয়াবা
অ', আকৌ লগ পাম ঠিক আছে। আজিলৈ এ দিছো ধন্যবাদ দিয়া।
ধন্যবাদ ঠিক আছে।